উম, আছো তুমি?
উম, আছো দিয়া ময়ো, কি কৰিছা? উম, খালো।
উম।
মানে ধৰা আমি আজি মানে অলপমান যান-বাহনৰ ওপৰত মানে আলোচনা কৰিম বুলি ভাবিছোঁ।
অ', অ', অ', ঠিকে আছে হ'ব দিয়া।
তুমিয়ে চোৱাচোন আজিকালি মানে যান-বাহন থকা আমাৰ কিমান সুবিধা হৈ পৰিছে ন'।
হা?
মানে যান-বাহন আজিকালি মানে কি আমাৰ কিমান সুবিধাজনক হৈ পৰিছে।
উম, উম।
মোৰ মাততো শুনি আছ নে বন্ধু?
হেল্ল'?
অ', হেল্ল'?
অ', শুনি আছো কোৱা?
অ', মানে চাবা আজিকালি মানে যান-বাহনৰ বাবে মানে আমাৰ কিমান সুবিধাজনক হৈ পৰিছে, ন'!
অ', তাকেইটো। আৰু মানে কি যিমান দূৰ দূৰণিলৈ যাব লাগিলও। আজিকালি সহজতে হৈ যায়।
উম, মানে ধৰা আমি মানে উম, বা অ', আমি মানে বিদ্যলয় আহোঁতে বা ৰাস্তা ত মানে বহু যান জঁটত পৰিলে মানে সেই তোমাৰ মানে বহুত অসুবিধাৰো সৃষ্টি হয় মানে।
উম, উম। মানে অ বিশেষকৈ যান বাহনৰ যিবোৰ যান বাহনৰ মানে ধৱা ওলাই সেইবোৰ যান বাহনৰ। থই মানে কি বহুত খিনিয়ে মানে কি ক্ষতি কৰিছে।
উম হয় হয়। আৰু মানে চাবা বৰ্তমান সময়ত মানে যান বাহনৰ অবিহনে মানে আমাৰ দৈনন্দিন জী ৱনত মানে এ চলাতে বহুত টান হৈ পৰিছে হয়নে। ধৰা। আৰু মানে আগতে মানে মানুহে খোজকাঢ়ি বা গৰু, গাড়ী নাওঁ। মানে এইবিলাকৰ জৰিয়তে মানে অ যাতায়ত ব্যৱস্থা কৰিছিল।
উম উম,
কিন্তু এতিয়া মানে বিভিন্ন ধৰা আধুনিক বা যান বাহনৰ আহি মানে যাতায়ত, ব্যৱস্থাটো মানে বহু সহজ কৰি তুলিছে হয়নে।
হয়। আৰু মানে কি এ যান বাহন যান বাহন বুলি ক'লে আচলতে এ যিমান। দূৰ দূৰণি হলেও যাব পাৰি দিয়াচোন। অচৰ ঠাই হলেও যাব পাৰি দূৰ দূৰণি হলেও যাব পাৰি।
উম, আৰু তোমাৰ চাবা অ আমাৰ মানে যিটো আমাৰ বিজ্ঞানিক আছে সেইটো মানে। মা বহুত উন্নত হৈ আহিছে দিনক দিনে ধৰা। ইয়াৰ উন্নতিৰ ফলৰ বাবে মানে তোমাৰ মানে যান বাহনৰো মানে ব্যৱহাৰো মানে যথেছ। ট উন্নতি হৈছে নতুন নতুন প্ৰযুক্তিছে ধৰা মানে। আমাৰ মানুহ বিলাকো ধৰা এঠাইৰ পৰা আনঠাইলৈ বা নিয়াৰ বাবে।
অ অ অ সেইটো অ সেইটো অৱশ্যে সহায় হৈ পৰিছে বহুত।
আৰু মানে তোমাৰ চাবা সাধাৰণতে মানে তিনিটা ভাগত তোমাৰ ভগ অ ভগবাৰে আমাৰ যাতায়াত ব্যৱস্থাটো তোমাৰ স্থলপদ, বা অ জলপথ, আৰু আকাশী পথ, মানে ধৰা স্ত স্থলপদতো তুমি জানাই। ধৰা চাইকেল মটৰছ। স্কুটাৰ বাছ ট্ৰাক বা অটো ৰিক্সা, এইবিলাক আদি ৰেল, গাড়ী আদি চলাই আৰু আৰু তোমাৰ জলপথত, মানে নাওফেৰি মাম তাম মানে পানীত যিখিনি চলিব পাৰে সেইখিনি চলাই আপ আৰু আকাশত, তোমাৰ এ হেলিকপ্তাৰ, বিমান চলে আৰু তোমাৰ অ ফাইটাৰ এইবিলাক চলে আৰু মুঠত
অ অ হয়।
আ বিমান আৰু হেলিকপ্তাৰ টো বহুত এই চলি থাকে। আৰু
উম উম
ধৰা আমাৰ দৈনন্দিন জীৱনত বেছিকে ব্যৱহাৰ ধৰ ধৰা মু মটৰ চাইকেল বাইক স্কুটাৰ বা। অটো বাছ বা ব্যক্তিগত গাড়ী এইবিলাক মানে বে বেছিকে চলি থাকে আৰু
অ সেইটো আমাৰ সাধাৰণ মানুহখিনিৰ কাৰণে এইখিনিয়ে যথেষ্ট।
উম,
আৰু যিহে তুমি আহ কেতিয়াবা ধৰি লোৱা। অ সদায় অহা যোৱা কৰিবৰ বাবে।
হয় হয়।
উম,
আৰু তোমাৰ মানে আমি মানে মটৰ চাইকেলত মানে চাবা। কম সময়তে মানে নিজৰ গন্তব্য স্থা ন মানে পাব পাৰো বা যান জঁটৰ মাজত মানে সহজে চলাব পাৰি, মটৰ চাইকেলৰ দ্বাৰা কথাটো কৈছো মই। বা ইন্ধনৰ মানে অ খৰচটো বহুত কম তোমাৰ বেলেগ হেৰিতকৈ।
উম উম হয় হয়।
আৰু কিন্তু তোমাৰ অসুবিধা আছে অসুবিধা মানে কেনেকুৱা জানে তোমাৰ হেলমেট নিপিন্ধিলে, দুৰ্ঘটনাত বহুতো গুৰুত্ব আঘাত পাব পাৰে আৰু তাৰ বাবোবে মৃত্যু মুখত পৰে।
উম উম হয় হয়। আৰু, আৰু যা যান বাহন বোৰ আচলতে ড্ৰাইভাৰ বোৰে অলপ অ বেছি যোৰচে চলাব নালাগে, অলপ লাহে লাহে চলাব লাগে।
উম।
কাৰণ আজিকালি দুৰ্ঘটনাবোৰ বহুত বেছিয়ে হোৱা দেখা যায়।
উম হয় হয়, আৰু মানে তোমাৰ চাবা বাছৰ সুবিধা বুলি ক' ব গলে মানে তোমা বাছত মানে বহুত যাত্ৰী কঢ়িয়াই নিব পাৰি আৰু ধৰা ভাড়াও কম। কিন্তু বৰ্তমান তোমাৰ ভাড়া বৃদ্ধি হৈছে, কাৰণ তোমাৰ মানে পেট্ৰলৰ আৰু ডিজেলৰ দামটো বহুত বেছি বাঢ়ি গৈছে। আৰু মানে তোমাৰ তাত ইথানল মিচ হৈছে মানে ইথানলটো বহুত দিছে। সেইটো বাবে গাড়ী তোমাৰ এই যিটো মাইলেজ আছিল, সেইটো আগতকৈ বহুত কম পায়। সেইটো বাবে মানে এতিয়া মানে অ বাছৰ মানে ধৰা চব গাড়ীৰে আৰু তোমাৰ, ভাঢ়াতো বহুত বৃদ্ধি হৈ আহিছে দিনক দিনে।
আৰু তোমাৰ এ এতিয়া ৰেলগাড়ীত মানে কি নহ তোমাৰ বহুত দীঘলীয়া যাত্ৰা অ বাবে মানে ৰেলগাড়ী আৰামদায়ক তোমাৰ চাবা, কাৰণ আৰু নিৰাপদ আৰু অ কম খৰচতে আৰু যাই পায়। আৰু তোমাৰ ধৰা অ মালবস্তু। বা যিমান দেশ বিদেশত য'ত নিব লগা আছে চব খিনতে নিব পাৰি আৰু সহজতে।
উম উম হয়। আজিকালিতো দেখিছাই কিমান দুৰ্ঘটনা হৈ আছে।
হয় হয়। আৰু মানে তোমাৰ বিমানৰ মানে সুবিধা বুলি ক'ব গ'লে ধৰা অ আমাৰ মানে বিমানটো হৈছে বহুত দ্ৰুত উ ব্যৱস্থা মানে। মানে কম সময়ৰ ভিতৰতে যাব পাৰে, কিন্তু অ ইয়াৰ ভাড়া তোমাৰ য থেষ্ট।
অ অঁ।
বেছি আৰু সকলো মানুহৰ বাবে নহয় আৰু। যিখিনি তোমাৰ ধনী বহুত টকা পইচা আছে তেওঁলোকৰ বাবে আৰু। আৰু ধৰা যান বাহনৰ ফলত মানে তোমাৰ সমাজলৈ ধৰা বাণিজ্যিক শিক্ষা বা চিকিৎসা বা কৃষি প্ৰজনৰ উদ্যোগ সকলো মানে ক্ষেত্ৰতে উন্নতি হৈছে। মানে মানুহে সহজতে যাতায়ত ব্যৱস্থা কৰিব পাৰি বা ৰোগীকো মানে সোনকালে মানে অ তোমাৰ চিকিৎসালয় নিবৰে এম্বুলেন্ঞ্চৰ দ্বাৰা বা প্ৰাইভেট গাড়ীত।
হেল্ল'।
অ বন্ধু শুনি আছা নে।
হেল্ল'।
অ শুনা নাই নেকি বন্ধু হেল্ল'?